হেল্ল' হেল্ল'।
অ', হেল্ল'। অ' মোৰ ভইচটো আহিছে নে, আহা নাই? এনেই আছোঁ বন্ধু, তুমি?
ময়ো এনে শুই আছো আৰু, কি কৰা।
সেইটোয়ে গা চা ভাল নহয়, সেইটো কাৰণে অলপ টোপনি মাৰি আছো তুমি কি, তুমি
অ' ময়ো এনেই আৰু বাগৰি মোবাইল চাই আছিলো ভাবিলো ফোনে কৰি দিও আৰু তোমাক এনে থকাতকে।
অ', অ', অ' বাকী ভাত চাত খালা নে খোৱা নাই?
উম খালো খালো, তুমি খালা?
অ' খালো মই, বাকী কি কি খালা ভাত তুমি?
নিৰাামিষে হয় তোমাৰ।
অ' মোৰো নিৰামিষে আৰু।
সেইটোয়ে বাকী কোৱা পাতি খবৰ পাতি কেনে আছে ঘৰত?
খবৰ পাতি ভালে, তোমাৰ ঘৰৰ পিনে?
ঘৰত, ঠিকে আছে।
অ' মা দেউতাৰ ভালে আছে?
ভালে আছে, তোমাৰ?
উম মোৰো ভালে আছে।
উম উম, বাকী আৰু আমাৰ ফাইনেল এক্জামটো কেতিয়া হ'ব তুমি গম পাইছা নেকি?
অ' এক্জামৰ ৰুটিনখন দিয়াই নাই দিব নেকি এইকেইদিনতে মাজতে।
অ' অ' সেইটো মানে বেছি বিহু গানে আৰু বেছি দিন নাই মানে সেইটো মানে সুধিলো আৰু, মানে এক্জাম ভাবিলো বিহু অ' সেইটোয়ে বিহুৰ আগত যদি এক্জামটো হৈ যায় তেতিয়াহ'লে আমি বিহুতটো ভালক মানে চেলিব্ৰেট কৰিব পাৰি মই এইটো ভাবি আছিলো মানে সেইটো মানে এতিয়া মানে আৰু বেছি দিন নাই তো ৰুটিনটো যদিল্দি জল্দি দি য তে ভালেই আমি
উম সেইটো হৈ গৈছে, বিহুতো বিহুৰ আগতে পৰীক্ষা তেওঁলেে টেন্যন নথাকিব বিহুটো পালন কৰোঁতে।
উম সেইটোৱে কথাটো, বাকী তুমি এনে এটা আমি বঢিয়া বিয়ষ পাইছো, কথাতি বিহুৰ বিষয়ে কথা পাতিা নেকি বন্ধু?
অ' পাৰিম পাৰিম। বিহুতো বহুত এটা ভাল কথা হয়, পাতিব লগাে, আজিকালি নগ মানুহজন নাপাতেই সেইটো বস্তুৰ বিষয়ে।
উম সেইটোয়ে কৰিছা িকে কৈছা তুমি। বাকী বিহু কেইবোৰ, নাই নাই এতিয়ালৈকে লোৱা নাই ল'ম আৰু।
অ' অ' ময়ো লোৱাই হোৱা নাই মোৰো
টাইম আছে নহয় মানে সেইটোৱে মইটয়ে চাইছো মেইনলি এক্াম চেগ্জাম টো হৈ লওক তাৰ পিছত শান্তিত বিহুটো পালন কৰিম ভাবি আছো মই। বাকি তুমি অ' বাকী তুমি বিহু কেই প্ৰকাৰ জানানে, আৰু কি কি?
অ' জানো জানো তিনি প্ৰকাৰ। অ' অসমীয়া হয়, বিহু নাজানীয়ে আৰু
নাই কিছুমানে কিছুমানে নাজানিব নাজানিবও পাৰেু ভুলকে কৈ দিয়ে নেকি।
অ' অ' সেইটো হয়, সেইটো হয় আজিকালি কিছুমানে নাজানে আৰু ল'ৰা ছোৱালী।
এইয় নৱ নৱপ্ৰজন্মৰ বহুতেই আজিকালি বহুত ন নজনা হৈ গৈছে এইবোৰ কথা।
উম।
বাকী নাম কেইটা জানে বিহুৰ?
অ' জানো জানো, বহাগ, বহাগ বিহু। ক তাৰপিছত কঙালী বিহু, তাৰ পিছত ভোগালী বিহু।
অ'।
তোমাৰ কোনটো চবতকে প্ৰিয় কোনটো বিহু তোমাৰ?
মোৰৰতো চবচে প্ৰিয় এইটো আমাৰ বগা ভোগালী বিহু।
অ' ভোগালী বিহু পিঠা খাই ভাল পাওঁ মানে বহুত।
পিঠা মানে সেইদিনা মানে।
মানে অতীত বহুতো স্মৃতি আছে মানে, এইটো ভোগালী বিহুত সৈতে এইটো কাৰানে ভোগালী বিহুটো ভাল লাগে আমাৰ।
অ', সেইটো হয় পিছে। মোৰ, মোৰ বহাগ বিহুতটো ভাল লাগে আৰু।
অ', আচ্ছা।
উম, বহাগৰ মাহটো গোটেই বহাগৰ মাহটো বিহু চলে যে। চাৰিওফালে মঞ্চত গায়ক বোৰে উঠি থাকে বহুত ভাল লাগে সেইটো মোৰ।
উম, উম, বুজিছোঁ, বুজিছোঁ।
উম, বাকী তুমি ভোগালী বিহুৰ কিছুমান স্মৃতি কোৱা? যোনবোৰ তুমি ভাল পোৱা মনত পেলাই আৰু মনত পেলাই ভাল লাগি যায় আৰু তোমাৰ।
উম, উম মই কৈ আছোঁ, এক্সেকং ৰবা নাই ৰবা।
অ', অ', অ'।
মানে এইটোয়ে আগত আমি বহা যেতিয়া বহা ভোগালী বিহু আহে। মানে এটা আনন্দময় হৈ গৈছিলোঁ আগতে মানে আমি এতিয়া সৰুও আছিলোঁ। এতিয়া ভে তেতিয়া ভোগালী বিহু মানে ভেলা পুজি, ভেলা ঘৰ লাগিব এই দুটা।
উম।
আমি তেতিয়া বিহু পুৰা এসপ্তাহ মান আগতে পুৰা ভু পুৰা আনন্দিত হৈ গৈছিলোঁ যে ভেলাঘৰ বনাবলৈ পুৰা প্ৰস্তুতি আৰম্ভ কৰি দিছিলোঁ। ভেলাঘৰ বনাব লাগে, ভেলা পুঁজি বনাব লাগে। পূৰা এইটো কাৰানে আমি পথাৰৰ চথাৰৰ পৰা আমি পুৰা যাই কিনে। আমি য'ত ক্ৰিকেট খেলিছিলোঁ তাৰ পৰা যাই এইটো। এ, শুকান, শুকান ঘাঁ তাৰপিছত বাহ ছা সেইবোৰ আনি পনে পুৰা বঢ়িয়াকৈ বনাইছিলোঁ। ত' সেইবোৰ আৰু বহুত ভাল লাগিছিল পুৰা। এনেকে আমি আনন্দত পুৰা বনালোঁ বনাই চনাই কেনে এনেকে তাৰ পিছত এনেকে আমি ৰাত। তাৰপিছত আমি উৰুকা দিনা যে মনত আছে নে উৰুকা দিনাজে, তুমি যে আহিছিল আ যে আমাৰ লগত। মনত আছেনে নাই? তুমিও যে আহিছিলা আমি যে বনাইছিলোঁ যে। তাৰপিছত বনাই প আমি সেইদিনা ৰাতি থাকিলোঁ তাতে কি আনন্দ কৰিলোঁ তাতে। পুৰা আমি পুৰা, পুৰা ভাত চা মাংস চাংসদি কিমান খালো তাৰপিছত তা ৰাতিপুৱা এই যে ৰাতিত আমি যে জেৰা চুৰ কৰিব গৈছিলোঁ।
অ', অ'আছে, আছে মৰত আছে সেই দিনটো কেনেকে পাহৰিম আৰু।
এইয় কেনেকা কি কৰ, কৰ পৰা কি, কি চুৰ কৰা নাছিলোঁ আমি।
অ'।
এই দিনটো আৰু কেতিয়াও ন কোৱা, কোৱা।
সেই বিহুতৰ মোৰো বহুত স্মৃতি আছে পিছে সৰুতে গাঁৱত গৈছোঁ। ছিলো গাঁওত যাই নাহৰবোৰ কাটিছিলোঁ ভেলা ঘৰ বনাইছিলোঁ। চবৰে প্ৰতিযোগিতা আৰু খাই কিমান ভাল ভেলা ভুজি বনাব পাৰে আৰু। ৰাতি থাকোঁ তাৰপিছত বনাই মেলি ফুত ফূৰ্তি কৰিবলৈ শুই যাওঁ ৰাতিপুৱা উঠো আৰু ৰাতিপুৱা। কোৱালি দি থাকে একদম, একদম মানে কোৱালি দি ঢাকি থাকি থাকে মানে যদিও আমি উঠি উঠি গা চা ধুও সি ঠাণ্ডাতে। জ্বলাই দিওঁ আৰু ভেলাপুজিটো ভগৱানক ভাবি পেলাই। তুমিওতো সেইবোৰে কৰি উম।
এইটো মনত আছে কি এতুয়ে এতিয়া। মানে সেইটো আগৰ দৰে এতিয়া নাই মানে এতিয়া দেখা পাইছা না তুমি।
উম, উম। আজিকালি মানে ল'ৰা ছোৱালী বোৰ ইমান দেৰিকে গাঁৱত গাঁওতো মই আজিকালি যাওঁ মানে। কিন্তু নাই ইমান এটা। মানে ইমান এটা উৎসুকতা সেই ভেলা পূজিটো বনোৱাত আগতে যোনটো আমি উৎসুকতাৰে বনাইছিলোঁ। সেই উৎসুক্তৰ নাই মানে।
বৰ্তমানতো আমাৰ চহৰতো ছেম এনেকুৱাইতো। আজিকালি বেছিভাগ মানুহ এইবোৰ নবনাই আগতে আমি যেতিয়া সৰু আছিলোঁ যেতিয়া দহ বছ আজিৰ পৰা প্ৰায় দহ বছৰ পাঁচ ব আঠ বছৰ আগতে, যেতিয়া আমি ক্লাছ টেন বা এইট মানত আছিলো ক্লাছ ফাইভ ছিক্স ছেভেনত আছিলোঁ ইমান বোৰ বনোৱাৰ কাৰণে মানুহে পাগ লৈ গৈছিল সবেই হুলস্থুল বনাব লাগে বিহু আহিছে এনেকুৱা এনেকুৱা। আজিকালি নবনায় সেনেকুৱা। বাকী তুমি কঙালী বিষয় বিষয়ে কিবা কোৱাচোন।
অ, কঙালী বিহু। এই বিহুটোত আচলতে কঙালী বুলি কোৱা হয় কাৰণ সেইটো আচলতে মানে যোনবোৰ ধান ৰোৱা হয় ন, সেই ধানবোৰ মানে সেই মাজৰ সময়খিনি মানে ধান নোলাইও আৰু মানুহৰ মানে অলপ খাদ্যৰ নাটনিয় হৈ যায় সেইবাবে এইটো কঙালী বিহু বুলি কয় আৰু, তাৰপিছত মানুহে কঙালী বিহু চাই আৰু ধানৰ খেতি পথাৰত মানে বাঁহেৰে এটা সুত কৰি চাকিবোৰ জ্বলাই। যোনে জল্দি জল্দি ধানবোৰ হয় আৰু আমি কঙালটোক কমি যায় আৰু মানুহৰ খাদ্যয়ৰ নাটনি কমি যায়। ই ভগৱানক পূজা অৰ্চনা কৰে তুলসী গত চাকি কিয় দিয়া সেইোৰ সেই ভাল লাগে সেইটো বিহু।
অ, অ,
আহ, আৰু ভালকে যোনটোন ওলাই আহি বিহুত। বাকী তুমি কি বুলি ভাবা এইটো বস্তুত?
কঙালী বিহু মানে মইতো বেছিভাগ গাঁৱত ইমান যাই পোৱা নাই কঙালী বিহুত মই চহৰত তে এইটো দেখা পাইছোঁ। এ মই সেনেকুৱা তুমি চছেম যেনেকুৱা হৈছে সেনেকুৱাই আমাৰ ইয়াতে, তুলসীৰ তলত চাকি তাকি জ্বলাই তাৰপিছত চাৰিওফালে চাকি তাকি জ্বলাই। আৰু প্ৰসাদ চসাদ বিতৰণ কৰে সেনেকুৱা মই দেখা পাইছোঁ ঠিকেই মানে উৎসৱ মানে ভালেই হয় একদম। বাকী আৰু মেইন এই বহাগ বিহুৰ বিষয়ে অলপ কথা পাতো নেকি এতিয়া?
অ, বহাগ বিহু চবৰে প্ৰিয়।
এইটো ভাল লাগে কিন্তু
অ,
সেইটোৱে আজিকালি মানে আগৰ দৰে এতিয়া ভাল নালগা হৈ গৈছে। তাকে কোৱা বয়াগ বি মিনিট তোমাৰ কোৱাচোন অলপ।
মোৰ বহাগ বিহুৰত মানে ঘৰৰ পৰা কাপোৰ কিনিবলৈ ওলাই যাওঁ কাপোৰ চাপোৰ কিনি ঘৰত চবে মানে খেলিবলৈ আহে ন, কণী ভঙা খেলো তুমি খেলি পাইছা চাগে বহাগ বিহুত? এই কণী যে অ মানে সেইটো খেলোঁ তাৰপিছত গধূলি মাননে হলে চবৰে ঘৰত যে চাহ পিঠা খাবলৈ মাতে ন, চাহ খাওঁ পিঠা চিঠা খাই ঘৰলৈ তাৰ পিছত ফাংচন বোৰো থাকেই ৰাতি ফাংচন বোৰ চাবলৈ যাওঁ উৎসুকতা ৰাতি। দুটাামান বাজি যায় ফাংচন চাও। এই ফূৰ্তি পুৰা ফূৰ্তি মাহ এইটো বহাগ মাহটো গোটেই।
ঠিকেই কৈছে।
বাকী তোমাৰ স্মৃতি বোৰ কেনেকুৱা বহাগ মাহত বহাগ বিহুত?
বহাগ বিহু পাৰে এইেটোয়ে আৰু বছৰৰ একদম প্ৰথম দিনটো হয় এইটো আমাৰ আমাৰ অসমীয়া অসমীয়াৰ ত সেইটো মানে আমাৰ মা দেউতাৰ কাপ কাপোৰ কিনি দিয়ে ত সেইটোৱে কাপোৰ চাপোৰ কিনো কিনি কিনে এইটো নতু সেইদিনা ভগৱানত পূজা অৰ্চনা কৰি পিনে কাপোৰ চাপোৰ পিন্ধি মেলাছে তেনেকে আৰু বিহুতো চাব যাওঁ আৰু এনেকুৱা আৰু তাৰপাছত আমাৰ ঘৰৰওচৰতে আমাৰ ওচৰতে বিহু হৈছিল এক তাৰিখেতো আমি পুৰা পুৰা আনন্দ হিতনা আমি বিহু চাওতে চাওতে বা খেল ধেমালও হয় আমি খেল ধেমালি কৰিছিলো তাতে বহুতো প্ৰতিযোগিতা কিবা জৱ হৈছিল সেইবোৰত অংশগ্ৰহণ কৰিছিলো ত' সেনেকুৱা
বহুতো ভাল লাগিছিল আৰু ৰাতি ৰাতি পুৰা ফাংচন হয় পুৰা চিংগাৰ টিংগাৰ আহে ডাঙৰ ডাঙৰ এনেকুৱা ফুট মাহটো মানে আমাৰ এইখিনিত যিমান বিহু হয় বেছিভাগ বেছিভাগত গৈছিলো আৰু এনেুৱা বহুত ুত আ বহুত আনন্দ কৰিছিলো আগতে বিহুত এতিয়া লাহে লাহেতটো কমি গৈছিল মানে এতিয়া ডাঙৰ হৈ এইো নহয় ত' এটা সময় থাকে নহয় এইবোৰ আনন্দৰ উৎপাতৰ সেইটো হ এতিয়া কমি গৈছে আৰু কিন্তু এইটোোৱে পুৰস্কৃতিবোৰ এতিয়াও যেতিয়া যাওঁ বিহুৰ ইখনে আগৰ মঞ্চৰ বিষয়ে কাষলৈ যাওঁ যেতিয়া গৈছিলো বহুত মনত পৰে আগৰ স্মৃতিবোৰ আমি কেনেকুৱা আছিলো এতিয়া কেনেকুৱা হৈ গলো আকৌ মন যায় পুৰণি দিনলৈ উভতি যাবৰ কাৰণে
সেইটো হৈ পিছে আমি যিটো হত মানে মস্তি কৰিছিলো সেই বস্তু ভবা নাছিলো কি এতিয়া যে ভাবো যে এতিয়া সেইটো বস্তু কৰাই নাযায় আৰু পুৰণা স্মৃতিবোৰ মনত আহি সুখী হৈ যাওঁ আৰু সেইবোৰ ভাবি ভাবি পেলাই বিহুৰ
সেইটোয়ে ঠিকেই কৈছা তুমি কথাবোৰ
উ অ উ তাকী আৰু বিহুত উ বহাগ বিহুত উ বাৰু আৰু ক'ত ফুৰিবলৈ যোৱা নাই বাহিৰত
অ অ আমি মানে কেতিয়াবা লগৰ বোৰে এনে গ্ৰুপ কৰি পিনে এনে অলপ দূৰত দূৰত অলপ যাও মানে ফুৰিব গৈছিলো আগতে গৈছিলো বহুত মানে এই একদিনৰনেকুৱা প্লেনিং পি যা এনেকুৱা কিবা কিব ফুৰি আহো ভাল লাগে মানে আৰু দূৰত দূৰত বিহু চাব আমি দূৰত দূৰত গৈছিলো নহয় লগৰবোৰে এতিয়া এতিয়া এই ন আগত যোৰে নাই আৰু লগবোৰে ওলাব নোখোজে মানে ভাল নালাগে বুলি কয় আজিকালি আগতে বহুত আনন্দ কৰিছিলো তোমাৰ কোৱাচোন বৰ্তমান অভিজ্ঞতা কেনেকুৱা লাগে এতিয়া
উ মোৰ বৰ্তমান অভিজ্ঞতা এবাৰ ফুৰিব যাম বুলি ভাবি আছো বাৰু আপাৰছে চাইে তাতে বিহুতটো ভালকে হয় বুলিও শুনিছো আৰু বহাগ বিহুতটো ৰংঘৰৰ মাজুলীত সকলোৱে মানে বিহুৰ পোচাকযোৰা সি নাচছে যে
উম হুম
সেইটো বস্তু বহুত মই মানে অভিজ্ঞতা ল'ব মন আছে এইটো বস্তু যাম বুলি ভাবিছো বাৰু কিবা হয় চাওঁ আৰু পৰীক্ষাটো কেতিয়াবা হয়
উম ঠিকে কৈছা তুমি দিয়া ঠিক আছে দিয়া মানে মোক মাইে মাতি আছে মই যাব লাগিব হা
অ দিয়া দিয়া অ দিয়া